অঁ' মই এনে আছিলো ৰা, তুমি?
আচ্ছা আচ্ছা মই এনেই মানে ভাত খাই উঠিছো এতিয়া ৰাতি ন অলপ পিছত শুব যাম আৰু।
অ অ। ভালে দিয়া আজিকালি টেকনলজিবোৰ বহুত বাঢ়ি আহিছে ন?
অ আজিকালি টেকনলজি তুমি কি কবা মানে ইমান বড়িছে নহয়। আৰু টেকনলজি মানে কি কৰিছে মানে ছ'চিয়েল মিডিয়া ভাবা আৰু কিবা নেটৱৰ্ক ভাবা আৰু মানে বহুতখিনি মানে জানা আৰু অনলাইনত কিবা বস্ত- তো তুমি যেনেকে মাং বাব পাৰা মানে আনি ঘৰতে অনাই দিব পাৰা ন বহুত বাঢ়িছে দেই। টেকনলজিটো আজিৰ দিনত।
অ মানে বহুতে ভাল হৈছে আৰু মানে। এতিয়া কমিউনিকেশ্যন কাণেটো বহুতে ভাল হৈছে এতিয়া। মানে মই ইয়াত আছোঁ যদি কোনোবা মো মা পাপা নোই ফেমিলি মেম্বাৰ। নহলে কোনোবা মোৰ বন্ধু-বান্ধৱী সিহঁতো যদি বহুত দূৰ আৰ- তে তোৰ সিহঁতৰ লগত মানে কমিউনিকেট কৰিব বহুত ইজি হৈ গৈছে কল কৰি নহ'লে মেছেজ কৰি। আৰু আজিকালিতো ভিডিঅ' কলো কৰিব পাৰে ন মানে। এতিয়া আমি এতিয়া দেখা পাাও আমি সিহঁতক সিহঁতে আমাক দেখা পাব ত এইটো মানে টেক- টেকনলজিটো মানে বহুতে ভাল হৈছে এইটো বহুত ভাল হৈছে এইটো কথা।
অ সেইটো হয় দেই মানে যেনেকে তুমি ভাবি লোৱা তোমাৰ লগৰ এজনলে তোমাৰ কোনোবা ফেমিলি মেম্বাৰে তোমাৰ ঘৰত নাই তুমি কথা পাতিব বিচাৰিছা। তুমিতো সিনতক ভিডিঅ' কল নহলে কল কৰিব পাৰা ন। ইণ্টাৰনেটৰ তোমাৰ ইমান হাই ফাই হৈছে এতিয়া। তোমাৰ মানে বহুত জানা টেকনলজিটো মানে দিন বা দিন মানে মানে বেছিয়ে মানে ভাল হৈ গৈছে আৰু মানে বহুত গ্ৰ'ৰ কৰি আছে জানা।
অ সেইটোৱে এতিয়া মানে বহুত টাইমতটো বাচাই দিয়ে ন। এতিয়া যদি তোমাৰ যদি কাৰোবাৰ লগত লওক। মন আছে যেনেকে তোমাৰ ফেমেলি মেমাৰ ইহঁতে বহুত দূৰ আছে। তা, আগতেতো মানে আমি, মানে এয়াৰ পৰা ফেমিলি মেম্বাৰ য'ত আছ যে তাৰ ওচৰত যাই লগ কৰা হয় ন ত আজিকালি মানে কল মেছেজ কৰিলে মানে টাইমটো বহুত বাচি যায়। ত এইটো মানে বহুতে ভাল হৈছ মানে তোমাক যদি কিবা ইনফৰমেশচন লাগে। ত আজিকালি কালিটো ইন্টাৰনেট আছে ত সেইটোত মানে বহুত জল্দি আমি মানে বেছিকে নকৰাকে জাষ্ট আমি এনেই চাৰ্চ কৰি দিলে। আমি পাই যাওঁ আৰু যি বিচাৰো মানে আমি সেইটো পাই যাওঁতো সেইটোতো বহুত এটা ভাল কথা যোনটো মানে আমি মানে টেকনলজিটোৱে মানে কৰিছে আৰু বহুত ইজি হৈ গৈছে।
সেইটোয়ে আৰু নতুন নতুন কিমান বস্তু ওলাইছে ভাবাচোন। তোমাৰ স্মাৰ্ট ফোন ওলাইছে আকৌ লেপটপ ওলাইছে আকৌ জানা আগৰ দিনত ত মানুহবিলাকে চিঠি পঠায় ন, চিঠি যেনেকে গৰুৱে গৰু মানুহে চলাই নহলে গাধই চলাই গৈ পেলাই মানুহ এজনে ঘৰে ঘৰে চিঠি দিব যায় কিন্তু এতিয়াটো তোমাৰ ফোন ওলাইছে। ফোনতটো এটা ক্লিক কৰিয়ে দেখোন আজিকালি মানুহে ফোন কৰিব পাৰি আকৌ কিবা বস্তু লাগিলে তুমি অনলাইনতে অৰ্ডাৰ পাৰা। ভাবাচোন ইমান ভাল হৈছে ন '?
অঁ, সেইটোৱে মানে কিন্তু মানে এটা কথা আৰু যেনেকাে আজিকালি টেকন'লজি ইমান বাঢ়ি গৈছে। ত' সেইটোত এ আই আহি গৈছে। ত' সেইটো কাৰণে মানে যিমান আমাৰ আমাৰ মানুহবোৰৰ যিমান জব থাকে ত' কিছুমান কিছুমান কাম সেইটো এ আইয়ে বহুত ভালকে কৰি দিব পাৰে। ত' সেইটো মানে বহুত এতিয়া দিছ এডভান্তিচ হৈ গৈছে কি এতিয়া মানুহবোৰৰ যদি সেইটো কামটো যদি আৰু এ আইটো বহুত জল্দি কাম কৰে। যদি সেইটোক একে কামটো যদি এ আইয়ে জল্দি কৰে সেইটো কাৰণে মানে মানুহবোৰে বিচাৰিব ন' কি এ আইকে ৰাখো, এ আইটো ফ্ৰী হয়।
অঁ, অঁ সেইটোৱেটো ন '?
আমাৰ মানুহৰ যি জববোৰ থাকে সেইটোতো মানে অঁতৰাই দিয়া নিচিনা হৈ যাব আৰু সেইটো। কমি যাব ন'? সেইটো কামটো যোনটো কামটো মানুহবোৰে কৰে সেইটো যদি এ আই ভালকে কৰিব পাৰে। ত' মানুহবোৰটো জবটো মানে অঁতৰা যাবই।
সেইটো হয় বাৰু কিন্তু যেনেকে তুমি ভাবা যেনেকে আজিকালি যেনেকে তোমাৰ এ আই আহিছে হাঁ। তুমি এ আইত তুমি ভাৱি লোৱা কিবাও ফটো তুমি এ আইত ক'লে কি এইটো ফটোত এটা ফুল আনি দিয়া, এইটো ফটোত কিবা বেকগ্ৰাউণ্ডত পাহাৰ আনি দিয়া সিহঁতে আনি দিয়েই ঠিক ঠিক আছে। এ আইটোয়ে আনি দিয়ে কনভাৰ্ট কৰি দিয়ে তোমাৰ ভিডিঅ 'টো আৰু যেনেকে ভাবা তোমাৰ এ আইটো আহিছে যদি তোমাৰ যেনেকে ভাবা তোমাৰ মানুহ বিলাকে যে কাম কৰি আছে ন'? সিহঁতৰ কামখিনি কমি যাব। এ আইটোৱে সিহঁতক কামটো লৈ আছে ন '? কিন্তু ভাৱা তুমি এ আইটো বহুত বিলাক বস্তু থাকে ন'? যোনবিলাক এ আই এ কৰিব নোৱাৰে সেইখিনি মানে অনলাইনতে মানুহক কাম দিয়া এ আইত কিবা কোম্পানীয়ে তোমাৰ কাম দিয়ে। সেয়াও মানে এমপ্লইমেণ্ট দিয়া এটা বস্ স্তু হ'ব ন'? যেনেকে তোমাৰ টেকনলজি বা়ঢ়িছে, তোমাৰ এমপ্লইমেণ্টটোতো বাঢ়িবই।
অঁ, সেইটো হয় কিন্তু মানে এতিয়া চোৱা যোনটো কামটো এতিয়া যদি কোনোবা এডিটাৰক আমি দিওঁ হাঁ কি এইটো ফটোত আনি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিয়া। নহলে ফুল এটা আনি দিয়া। তুমি যেনেকে কৈছা ত' সেইটোক কামটো যদি এ আইয়ে যদি ফ্ৰীতে কৰি দিছে ত' কোনো মানুহেটো এডিটাৰৰ ওচৰত নাযাবই। এডিটৰো জব জবটো গ'ল ন'? মই মানে সেই সেইটো কথা কৈছোঁ আৰু মানে যোনটো কামটো মানে এ আইয়ে কৰিব পাৰিছে। টো আৰু মানুহ কিছু কিছুমানে বেছি ভালেই কৰিব পাৰিছে। এতিয়া সেইটো জবটো মানে মানুহৰ জবটোতো সেইটো মানে যাবই আৰু।
এইটোৱেটো মানুহতো যাব।
ইমান প্ৰাইভেচিও নাথাকা হৈছে এইটো কাৰণে টেকন'লজি বাঢ়ি গ'ল। আমাৰ ইন ফৰ্মেচনবোৰ চব ফোনত থাকে। এতিয়া ফোনটো যদি কেনেবাকে যদি হেক হৈ যায়। ত' সেইবোৰ মানে যিমানে আমাৰ যিমান যি বস্তু ফটোজ ভিডিওচ আৰু যি বেংকৰ আছে সেইবোৰতো যাবগৈ ন। মানে এইটো এটা টেকন'লজি চিকিৰিটি ৰাখিব লাগে আৰু নিজে ভালকে ৰাখিব লাগে।
সেইটোৱে তোমাৰ টেকনলজি যিমান বাঢ়িছে ন কোনোবা কোনোবা হেকাৰ থাকে যে অনলাইন মানে- হেকিং কৰিলও যেনেকে তুমি ভাবি লোৱা কিবা এটা অনলাইন এট দেখাইছে হা। তাত তোমাক এড ত কৈছে কি এইটো ডাউনলোড কৰা ডাউনলোড কৰিলে তুমি এনে কিবা কিবি পইচা পাবা সেইটোত মানে কে দবাই দিলে কিবা এটা হেকাৰে তোমাৰ ফোনটো একচেছ কৰি ল'ব ন তেতিয়া তোমাৰ-
অ।
পুৰা হেক কৰি ল'ব চ' অলপ বাচি কৰিব লাগে বস্তুবিলাক আৰু। এয়াই এইটো, তেনেকে বি ন এইটো মানে ভালে হৈছে। টেকনলজি টো যেনেকে বাঢ়িছে যেনেকে বা তোমাৰ তোমাৰ গাড়ী পেট্ৰলে চলে ন পেট্ৰলেতো বহুত পলিউচন কৰে কিন্তু ইয়াত, টেকনলজি গাড়ী আহিলে ইলেক্ট্ৰিক স্কুটি আহিলে ভাবচোন কিমান ভাল ইকো ফ্ৰেণ্ডলি বস্তু বিলাক বনাইছে ন। টেকনলজিয়ে ত' এইটোতো ভালে হৈছে ন।
বহুতো ভাল হৈছে। নহয় মই কৈছো মানে এ আইটো বেয়া নাই কোৱা। কিন্তু টেকনলজি বাঢ়াটো মানে ভাল যোনটো আছে তাত বেয়াও আছে। ভাল যিমান আছে বেয়াটো আছে আৰু বা মানে বেয়া টো থাকিলে ভালো থাকিব ন এতিয়া আজিকালি এতিয়া- চাইবাৰ ক্ৰাইমটো বহুত হোৱা হৈছে অনলাইন হেকিংবোৰ। কেম হৈছে অনলাইন ফ্ৰডবোৰ হৈছে। ত সেইটো মানে বহুত এটা ডিচএডভানটেজ হৈ গৈছে আৰু, আৰু যোনবিলাক- এতিয়া আমাৰ ইলেক্ট্ৰনিক ৱেষ্টবোৰ। যোনটো মানে এতিয়া মোবাইল হৈ গৈ মোবাইল এটা বেয়া হৈ যায়। ত মোবাইলৰ যোনবোৰ পাৰ্ট ৰাখে যোনবোৰ মানে লাগতিয়াল পাৰ্টবোৰ ৰাখিছে বাকী- পাৰ্ট কি কয় নে পেলাই দিয়ে এতিয়া সেইটো বস্তুটো মানে এতিয়া আমাৰ- পৃথিৱীৰ লগত মানে সেইটো থাকিব ন একদম থাকি যাব কাৰণে সেইটো বায়টিক ইলিজিবুল নহয় এইটো টেক টেকনলজি বাঢ়িছে কিন্তু কিছুমান বস্তুৱে সেই টেকনলজি মানে বেয়া কামো হৈছে সেইটো কাৰণে এতিয়া সেইটো পাৰ্টবোৰ থাকি গলে এতিয়া আমাৰ চচিয়েল কি কয় এনভাইৰমেন্ট- বহুত বেয়া হৈ যাবলৈ সেইটো কাৰণটো হাৰ্মফুল হয়। ভালতো কৰিছে বাৰু। এডুকেশ্যনতো বহুত হেল্প কৰিছে টেকনলজিয়ছ। আৰু এন্টেমেন কাৰণ মানে বহুতে।
সেইয়েোমাৰ টেকনলজি যেনেকে তুমি কামৰ পৰা আহিছা নহলে কোনোবা ষ্টুডেন্ট হয় তুমি। তুমি স্কুলৰ পৰা আহিছা অলপমান ভাগৰ মাৰিবা ন তেতিয়া তম এটাৰম কাৰ টেকনলজটো ইউজ কৰি তুমি ইউটিউব চালা নহলে চচিয়েল মিডিয়া ইউজ কৰিলা তাৰপিছত তুমি অনলাইন ক্লাছেছতো হয় তোমাৰ আজিকালি যিমান ত টেকনলজি ভালছে তুমি ইউটিউবত ক্লাছ কৰিব পাৰা অনলাইন ক্লাছেছ কিমান ভাল হৈছে কোৱাচোন।
অ সেইটোৱ এডিকেচন মানে বহুতে বাঢ়িছে আৰু অনলাইন ক্লাছেছবোৰ হয়। ডিজিটেল মানে যিমান ডিজিটেল যি যি বস্তু আছে আৰু তুমি যি শিকিব বিচাৰা সেইবোৰ মানে বহুতে ভাল হৈছে আৰু আজিকালিটো ফ্ৰীতো হৈ গৈ ন পঢ়াটোতো ফ্ৰি হৈ গৈছে এতিয়া ইউটিউবত যেনেকে হৈ গৈ ইউটিউবত তুমি লেকচাৰবোৰ পাই যোৱা। তোমাৰ শিকোৱা চব শিকাই ওৱান শ্বট ভিডিঅ' থাকে তোমাৰ চেপ টৰচবোৰ বুজাই দিয়ে, তো এক মানে টেকন'ল'জিৰ মানে এইবোৰ বস্তু বহুত ভাল হৈছে হা মানে ফ্ৰীতে হৈ যায় এটাটো। আৰু ফ্ৰীতে হৈছেতো মানে চবে ভালকে পঢ়িব পাৰে যোনে বেছ বিচাৰে সিহঁতৰ মানে একো পইচা নাযায়, জাষ্ট মানে ইণ্টাৰনেট লাগে আৰু। ভাল ইণ্টাৰনেট কানেকশ্বন লাগিব বাকী মানে এতিয়া বাকী চব ঠিকে আছে।
সেইটোৱেইটো বাকী টেকনলজিটো যিমান পঢ়ি আছে নমৰটো কৰিছে কি মানে মানুহে ঘৰত বহি আৰু পইচা কমাব পাৰিব আৰু।
উম। অ সেইটো হয় বাৰু আৰু আজিকালিতো মানুহ বহুত বেলেগ-বেলেগ বেমাৰ হোৱা হৈছে ন ত' সেইটো কাৰণে মানে। টেকন'লজীয়ে মানে ইমান হেল্প কৰিছে কি মানুহৰ বেমাৰটো মানে আগতে পতককে মানে আগতে বহুত টাইম লাগে ন দাবাই, নহলে কিবা কৰো, অপাৰেচন কৰো মানে আজিকালি টেক টেকন'লজিৰ পৰা মানে বহুত বেমাৰটো মানে পতককে ঠিক কৰি দিব পাৰা হৈছে আৰু। মানে পতককে দেখাই দিয়ে কি তোমাক কোনটো বেমাৰ আছে কেনেকে কি আছে? যেনেকে এতিয়া তোমাৰ যদি তুমি কৰ'বাত ঘূৰিব গ'লা তোমাৰ যদি তোমাৰ নহয় মানে এনেকে কাৰোবাৰ যদি এক্সিডেণ্ট হল এতিয়া তাৰ মাথাত কষ্ট পাইছে। কিন্তু তেজ ওলোৱা নাই কিন্তু তাৰ ভিতৰতটো মানে কিবা এটা হৈছে ন? অ তাৰ মানে সেইটো এতিয়া হস্পিতেলত গ'লে যদি আগৰ দিনত কি হ'লে হয় একো নাই হোৱা তেজ নাই লোৱা ভিতৰত হৈছে ভিতৰত গম নাপায় ন কিন্তু আজি আজিকালিতো বহুত টেকনলজি এনেকে বাঢ়ি গ'ল সি মানে এনেকে মাচিনত তুমি যদি স্কেন কৰে তাত মানে তুমি চা ভিতৰত কি আছে সেইটোও চাব পাৰা। ত' সেইটো কাৰণে মানে ডক্টৰবোৰৰ বহুত হেল্প হৈ গৈছে আৰু পেচেণ্টবোৰো মানে তেতিয়া মানে ডক্তৰবোৰে মানে সেইটো ভাল কৰিব পাৰে আৰু।
সেইটোৱেইটো আৰু তুমি ভাবি লোৱা যেনেকে আজি টেকনলজিত তুমি কিবা এটা চাৰ্চ কৰিলা বে ঘৰৰ কথা সেইটো আহি গ'লে আৰু অনলাইনতে তুমি কিবা এটা বেমাৰ হৈছে হা তোমাৰ জ্বৰ হৈছে নহলে কিবা এটা বেমাৰ হৈছে। অনলাইনতে তুমি ভিডিঅ' কল কৰি পেলাই ডক্টৰৰ লগত কথা পাতিব পাৰা সিহঁতক ক'ব পাৰা, তোমাৰ কি প্ৰব্লেম হৈছে। সিহঁতে তোমাক প্ৰব্লেমটো অনলাইনত বুজাই দিব আৰু অনলাইনতে তোমাৰ প্ৰেচক্ৰিপশ্যন লিখি দিব কি কি তুমি ঔষধ কিনিব লাগে। তোমাৰ বেমাৰটো ঠিক কৰিব কাৰণে ন'। কিমান ভাল হৈছে আৰু তুমি অনলাইনত কোনবা-কোনবা যে এষ্ট্ৰলজাৰ হয় যে এচ তলজাৰৰ তুমি নিজক মানে এনেকে সুধিব পাৰা কিবা কথা হ'লে। গম পাইছা টেকনলজিটো বহুত মানে ভাল বস্তুটো কিন্তু তাৰ ডিচএডভানটেজো আছে। ভালো আছে সেইটোৱে।
দিয়া হব দিয়া মই ৰাখিম পিছে দিয়া আৰু অ অ ঠিক আছে বাই বাই।
বাই বাই।